মানে।
শুনিছো শুনিছো। কি খবৰ? ভাল ভাল
অঁহ কি কৰি আছ?
সেয়া আহাৰ ভাগ গ্ৰহণ কৰি উঠিছো।
অহ কিহে খালি?
কিহে মানে এই মই আজি খেলৰ পৰা আহোতে মাংস অকণ লৈ আহিলো।
অঁহ
মাও আছিলে যে তাৰপা তাক। বনালে আকৌ এই ভাজি এটা বনালে আৰু।
অহ
কি
ঠিকে আছে ঠিকে আছে তই অকমান কিনালি দেই ফিজিকেল এক্টিভিটি পুৰা হৈ গৈছে যে।
অঁহ
ভালে আছে খিনালে।
আও খণা আও ক্ষণাব লাগিব
খোৱা বোৱাাতো ভালকে কৰিবি সেইটো বুলি বেছি খিনালেও বেয়া নহয়।
সেই খুৱাব আৰু টাইমত হৈ থাকিব।
অ খোৱা বোৱা টাইমত কৰি থাকিবি।
উম সেইটো বাকী খোৱা বোৱাকৰিলি নাই।
নাই কোৱা এই মামী আইতাই ভাত বাঢ়িছে আৰু। মামা কবাই খাই আছে।
মই পঢ়ি মেলি যে ভাতটো খাই আকৌ মাজে মাজে অকমান খেলখনো চাইছো।
অঁহ ঠিকে আছে। কাইলে কাইলে কি একজাম আছে?
কাললৈ ৰাজনীতি বিজ্ঞান।
অঁহ
হ'ল হ'ল ৰাখিছো। তা অকণমান চাই যাম চাৰে পাঁচটা মানত উঠি
অহ।
সেইকেইটা ৰিভাইচ মাৰি দিম আৰু।
ঠিকে আছে ভালকে পঢ়ি মেলি যাবি। তাৰপা পইন্টচ বোৰ আৰু থিয়ৰ খিনি ভালকে চাই যাবি।
সেইটো পইণ্টত লিখি গলে হ'ল।
অ পাই ভাল হ'ব দে। হেৰি বাকী আজি খেলৰ কি হৈছে অ খবৰ কচোন?
এই কোন এই ক্ৰিকেটখন এই খেল খন মানে ক্ৰিকেট এতিয়া অ মেনৰহে চলি আছে মহিলা
অ আজি ত ৱমেনচৰ আছিল নে কিনো?
নাই এতিয়াহে চলিয়ে আছে খেল।
অ তা কি হৈছেনো এতিয়ালৈকে
এই মানে বাংলাদেশ সেই- কৰিলে বিশ অভাৰ এশ ছয়ত্ৰিশ।
অহ
এতিয়া ইণ্ডিয়া ভাৰতৰ দহ অভাৰ তিনিটা বলত নব্বৈত দুটা।
অ
ধুনীয়াই নি আছে বাৰু হণ্ড্ৰেড চানড্ৰেড
কোন কোন কোন কোন গ'ল ৱিকেটত?
এই স্মৃতি মান্দানা আউত হলও এই চাফালী বৰ্মা।
অঁ জিকিব মানে কি আৰু আৰু দ'হ অভাৰত কেই ৰাওণ লাগে চল্লিশ ৰাওণ মান হে লাগে।
হম
হয় চিতা বলা।
অহ
এ
শিকিব শিকিব এই ছোৱালী টীমটো হেৰি আছে আকৌ
উম উম উম হয় ব আজিকালি মহিলাও বৰ উঠি গ'ল আকৌ দলসমূহত।
অ ভাল আ হৈছে আৰু তো এটা ক্ৰিকেট্। টো আমাৰ মানে অকল ভাৰতত বুলি নহয় অসমতো এতিয়া লাহে লাহে হেৰি হৈছে নহয়।
ভ বাৰ দে কিন্তু হ'লোক ভাৰতত ক্ৰিকেটৰ প্ৰভাৱটো আজিকালি বেছি
বেছি অ বিখ্যাত হৈছে অসমতো বিখ্যাত হৈছে। অ সেইদিনাখনত হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া আসাম প্ৰিমিয়াৰ লীগ
অঁ অ আজিৰ পৰা খেল চলিছে নেকি। অ চৌবিশ তাৰিখ মান জানো আজি ন এই এইকেইদিনৰ ভিতৰৰ পৰা আৰম্ভ হোৱা কথা খান।
অ সেই টিভি ৰ ওচৰলে গ'লে খবৰটো গম প বা আজি টিভি চাবলৈ সময় পোৱা নাই
অ অ। এ মোৰ হেৰি মোবাইলৰ মানে এই গুগুল বোলা এ বস্তুটোত হেৰি মই মানে চবকে কলোগৈ হৈছো খেলক গোটেই কেইটা টিমক সেইকাৰণে খেল চেল হলে মানে আহি যায় আৰু।
অঁ ভালেই ভালেই। এই এই সুবিধাটো আছে কাৰণে ভাল গুগুলত মইয়ো কৰি থৈছো বাৰু মই ইণ্ডিয়াৰ টিমটো কৰি থৈছো।
উম বহুত সুবিধা দিছে উম
তাৰপিছতে আকৌ হেৰিয়া এ আজি মানে কি গাটো বেয়া তাতে বতৰটোও বেয়া
বতৰ মানে আজি অত্যধিক ৰ'দ অ।
এই নহয় বেয়া মানে সেইটোহে কৈছো অঁ বেছি ৰ'দ আজি জোখত কৈ।
অ সেইটোৱে বৰ মানে গৰম দিলেও বৰ অধিকে দিয়ে বৰষুণ দিলেও ত'ত নাই।
তাকে সো আজি মই এতিয়া গৰমত এলেং এঠেং লাগি আছে গাটো একো। কৰিবলৈ একো মন যোৱা নাই। আৰু কি গৰমতটো বেছি হলে মানে খোৱা বোৱা কৰিবলৈ বৰকে মন নাযায়।
অ
আৰুতো নাখালে গা গা তো ভাল নালাগে নহয় শক্তিয়ে নাপাওঁ গাত।
আমাৰ নিয়ামিছ কে আছে। অঁ মইও আজি ন। খালী? একেবাৰে সেইকাৰণে আজি অকমান সোনকাল হ'ল খোৱাটো এতিয়া।
সেয়া সেয়া।
উম তাৰ পৰা আকৌ আজি কচিঙতো খেলি দিলো মানে
অহ
খেল এখন পাঁচ অভাৰ।
অ।
এ
অ সেইকাৰণে এ উ গৰমটো বৰ বেছি অ
সেইকাৰণে ক বহুত কম অভাৱ। খেলাই খেলিছো পাঁচ অভাৰ।
অ
উম।
এনেই তহঁতৰ কচিঙত বেছিভাগ নেটত প্ৰেক্টিচ হয় নে নাই খেল পা
নাই না বেছি নেট কৰা তাৰপাত জল বিলাক থাকে এইবিলাক তাৰপা সপ্তাহটোত। মানে দেওবাৰটো আৰু শনিবাৰটো খেল খেলে। ডাঙৰ খিনি শনিবাৰে আমাৰ সেইখিনিক মানে এ গ্ৰুপ বি আৱস্যখিনি সেই এইটোক মানে শনিবাৰে খেলাই বি চি খিনি সেয়াত খেললে এই দেওবাহ এতিয়া সেয়ে, এই বৰষুণতে গৈ আছে দে শনিবাৰতো প্ৰত্যেকবাৰ
অ অ তেনেকুৱা কথা
উ আজি মানে অলপ খেলিলো পাঁচ অভাৰ
অহ।
যিকিনো বও
অ ঠিকে আছে ঠিকে আছে তই আৰু আমাৰ ইয়ালৈ আহিলে আমাক শিকাই দিবি আৰু অলপমান
উম উম
অকমান যিকণ জানিছ অ সেইটোৱে
উম সেইটো ইয়াৰ সেই
ইয়াত একেবাৰে অভ্যাস কৰা নহয় নহয়, তই এতিয়া তাত
অ সেইটো হয় ব
অ সেইটো আৰু নেটত প্ৰেক্টিচ কৰিলে মানে কি ত নিজকে বুজিব পাৰি মই কেনেকুৱা খেলো
আৰু এই ভয়তো ভয়টো যাই আৰু বল স্পীড বলপক
অ ভয়তো যায় আকৌতো নিজৰ দুৰ্বলতা খিনি গম পাই যায়
উম। মানে মই যেতিয়া প্ৰথমতে কৈছিলো, একদম চবতছে মানে এ স্পীড দিয়া বলাৰ কেইটাক লগাইছিলে।
অ
প্ৰথম ডিফেন্স কৰোতে একদম ভয় ভয় কৰিছো মানে একদম সেই মানে অ বলটো বা থলোৱা নিচিনা কৰিছিলোঁ ত ক কোচ জনে কলে এনেকে পলালে বেয়া নহয়। যিমান পা বলটোক ঘৰ খুৱাবলৈ চোৱা নিজে খেলি পেলাই
অ
তেতিয়া পাহে মানে অলপ ভালকে মানে হেৰি হৈছে আৰু।
সেইটোয়ে মানে কি এজন কোচৰ কোচ এজন থাকে যে একটো ভুল খিনি আঙুলিয়া
উম সেইটো হ
সেই কাৰণে ভাল তো আৰু দুৰ্বলতা খিনি যেতিয়া গম পাই যায় সেইখিনিৰ ওপৰত অকমান কাম কৰি পেলাই
আজি খেলখন জিকি লব আমাৰ মানে আমাৰ সেই ইটো টিমে টচ জিকি বল ললে
অ।
মই পাঁচঅভাৰত চৌষষ্ঠি কৰিলো পষষ্ঠি টাৰ্গেট দিলো
আহ
অপেনিঙত মই আৰু এটা গৈছিলোঁ
আহ
অপেনিংটোয়ে মানে ফৰ্টি অ আঠচল্লিশ নে ঊনপঞ্চাশমান কৰিলো অপেনিং। উ
তাকে, ত তই কিমান কৰিলি?
মই হেৰি কৰিলো, মই তেত্ৰিশ ন চৌত্ৰিশ কৰিলো ইটোৱে ষোল্ল নে সোতৰ কৰিলে।
অহ।
তাৰপ বাকীি পিছৰখিনিয়ে বাকী কিতা ৰান কৰিলে আও
আহ, ঠিকে আছে।
নহলে চাৰিটা নে পাঁচটাহে হ'ল।
অ পাছ অভাৰতনো কি অল আউট হ'ব?
সেইটোৱে, তাৰপিছত আকৌ তেহেতক হেৰি কৰি দিলো তেহত আৰু মই দুই অভাৰ দি দিলোঁ।
অ কিমান কৰিলি?
হে তেহেটা সেই আঠচল্লিশ নে ঊনপঞ্চাশ কিবা এটা কৰিলে
অ অ
হেল্ল'?
ঠিকে আছে ঠিকে আছে বাকী এতিয়া খোৱা বোৱা কৰিলি আৰু এতিয়া অলপ পঢ়িবি চাগে ন?
হয় এতিয়া অলপ আকৈ মোবাইলতে ইউটিউবত এ হেৰি দুটামান কৰিম দুটামান সেইখিনি কৰি পেলাই আৰু লাহেকে শুম।
অ ঠিকে আছে সোনকালে শুবি তাৰমানে কি ইমান- দৌৰি মেলি আহ, খেলা ধূলা কৰি আহ গতিকেতো স্বাস্থ্যতো অলপ ভাগৰুৱা হৈ থাকে ন।
সেইটোয়ে সেইটোৱে মই সেইকাৰণে সেই চাৰে দচটাৰ ভিতৰত শুই দিও চাৰে দহটা এঘাৰটাৰ ভিতৰত।
আহ শুই দিবি আকৌ ৰাতিপুৱা কিমান সময়ত উঠ। ঠিকে আছে অ, মোৰ মানে কি এইকেইদিন দৌৰিবলৈ যাম বুলি মনতে ঠিক কৰি থৈছো, কিন্তু এফালে এই এইকেইদিন জ্বৰৰ কাৰণে মই যাব পৰা নাই।
অ এনেই গলে কলৈলৈকে যোৱা?
নাই নাই গ'লে মানে মই সেই ফিল্ডত দৌৰিবলৈ যোৱাৰ কথা ভাবি আছো।
অ অ ভালেই পইচা লাগে।
নহয় নহয় পিছলা বিখন নহয় এইখন যে আমাৰ দেউৰী গাঁৱৰ মাজৰ যে।
উম উম কথা যান
কথা জান তালে তাৰপৰা এই মাজতে পৰীক্ষা এটা দিছিলো যে এছ এছ চি
অ
তাক এতিয়া আশা কৰিছো আৰু যে মানে ৰা ফিজিকেলটো ৰে কাৰণে মই চিলেক্ট হম বুলি। অ গতিকে মানে অকমান প্ৰেক্টিচটো কৰিব লাগিব প্ৰেক্টিচ কৰিবলৈ এতিয়া মোৰ জ্বৰৰ পৰাই উঠিব পৰা নাই।
সেইটো অলপ এই মানে হেৰিটো দেহাটো যদি অলপ ভাল কৰি ৰখা ন এইকেইদিন তেতিয়া একদম ভাল হ'ব চিলেকচন বত
তাকে সেইটোয়ে নহয় দিন আছে বাৰু মাজতো দেৰমাহ মান আছে সময়।
অ দে মাহতো তুমি যদি ৰেগুলাৰ এঘন্টা এঘন্টা দৰি থাকা তেতিয়াও বহুত
সেইটোৱে তাপ মানেতো চৌবিশ মিনিটত পাঁচ কিলোমিটাৰো কোৱালিফাই হ'ব লাগে তাত নম্বৰৰ কথা নাই মানে আগত সোমোৱাৰ পাছত সোমোৱা কথা নাই। কিন্তু অঁহ সোমাবহি লাগে আৰু।
অঁ এ পাৰিবা একদম পুৰা কষ্ট কৰি থাকিলে এতিয়াৰ পৰা।
অ তাকে
হৈ চোন আছিলে। কয় মানে আজিকালি টো এইবিলাক বহুত। বহুতে কৰিছে ন।
অঁ এই বহুতে দৌৰি আছে কিছুমানে তোৰ এতিয়া চাৰি পাঁচ বছৰৰ পৰা দৌৰিয়ে আছে।
উম।
খেবুৱা আহি গ'ল বাৰু খেবুৱা ইমান কথা নাই তেওঁলোকে ক মতে যে এমাহ কণ্টিনিউ সদায় গৈ দৌৰোগে। তেতিয়া হ'লে আহি যাব মানে শৰীৰটোৱে ইমান খিনি সহিব পৰা হৈ যায়।
অ সেইটো পাঁচ কিলোমিটাৰ মানে। এতিয়া সেই তোমালোকৰ ত আমাৰ তপৰা মানে নেনান হব আছিল।
অ কিমান মান হ'ব।
উম।
সেইটোয়ে কথাটো মানে।
মানে অ পাঁচ কিলোমিটাৰ অকল মানে যোৱাত অকল লেই হ'ল না আকৌ যৰ পৰা আৰম্ভ কৰিছা তাৰক পৰা আহি ঘূৰিও আহিব লাগিব।
নহয় নহয় পাঁচ কিলোমিটাৰ দৌৰিলেই হ'ল।
অ তেনেকে নহলে তোৰ এটা ফিল্ডখনন জুখিব। যে কিমান হয় মৃত্যু। তাৰ সেইমতে তো ইমান পাক দৌৰিব লাগিব বুলি সিহঁতৰ জোখটো দি দিব। এনেকুৱা এ। সেইটো এতিয়ালৈকে দিয়া নাই মানেতো। এ ফিজিকেললে এতিয়া মই চিলেক্ট হ'ম নে নহ'ম সেইখনেই উলিওৱা নাই ন এতিয়ালৈকে! সেইবোৰ উলিওৱাৰ পিছত তাৰ পিছতহে এইবোৰ মানে, ধেৰ দীঘলীয়া এটা চিষ্টেমত হৈ থাকে।
হৈ যাব কথা নাই ইমান।
অ' প্ৰথমতে তোৰ ৰিটেনটো হ'ল। মই যে মাজতে ইটানগৰলৈ গৈছিলো।
অ' গম পাইছো।
সেই, সেই এক্জামতটো দিবলেকেহে গৈছিলো। একজামতটো বেয়া হোৱা নাই। একজামটো বাৰু ভালেই হ'ল।